হেল্ল'
কি কৰি আছা
কৰি আছো মানে চাহ খাই আছিলো
উম খবৰ ভালেই
অ ভাল
হুম
হে কি কোৱা
ক'ত আছা এতিয়া
আছো এই আমাৰ ঘৰৰ ফালে এটা দলং আছে দলঙত বহি আছো
উ ঘৰৰ সকলোৰে খবৰ ভালেই
খবৰ ভাল আই পি এল চলি আছে আই আই পেল নছোোৱা
আই পি এল চাও আজি কাৰ কাৰ খেল আছে
আজি ডিচি আৰু কলিকতা নেকি কোনটো টিমক ছাপোৰ্ট কৰাা তুমি
ঊ উ এমাই
এমাই
উম
অহ কাৰ ফ্ৰেইদ
ৰোহিত শৰ্মা তুমি
অ মইতো কে এল হলো ফ্ৰেদ ডিচি
ভাই খেলে
ভালে মানে বহুত ভাল
বওত ভাল
মোৰ ফেভট নহয়
হা
মোৰ ফেভৰেট
উ সিদিখন আই পি এলত মাৰিছিলে ওৱান ফিফটি টু
হয় ইণ্ডিয়ান ফাৰ্ষ্ট ফাষ্ট ৱাদি ইণ্ডিয়ান ডেৰশৰ ওপৰত
উ খেল চাব লাগে ভাল লাগে খেলচালে উম জিষি এ কেপ্টেন কোন আছে বৰ্তমান
বৰ্তমান কেপ্টেন আছে আকসৰ পটেল
অ অক্ষৰ পটেেল
উম হু
পাহৰি যাওঁ
হে
মাজে মাজে পাহৰি যাওঁ কোন কোন খেল
এনে এনেকুৱা খেলছোৱা তুমি
উম
ভালদৰে চাবা খেল চালে ভাল লাগে
ভাল লাগে খেল আজি মেছ আছে হৰি দিল্লী আৰু কলকাতাৰ হ
অ চাবা আজি টোকেেল দেখলে পুৰা ফালিব আজি
উ চাম-চাম তুমি তো গুটেই ঘতিয়া শিৱা হ ন
উম দেললি খেল নাচালে ৰাতিটো পনি নাহে এনেকুৱা মানে হৈ গৈছে।
উ চাব লাগে।
খাট্টা ত্ৰিশৰ পৰা লৈকে একেবাৰে অ সাতটা ত্ৰিশত বহো পপকন লৈ কেনে বহো পাছত চিধা এঘাৰটা বজাত উঠো খেল চাই চাই অ খেল নাচালে ভাল নালাগে আৰু আমাই যি গালি পাৰে তথাপিও চাও ভাল লাগে কি কৰিম।
ভাল লাগে কি কৰিবা উম এতিয়া কলেজ চলে যোৱা
কলেজো নাযাওঁ বন্ধ আছে এতিয়া
উম উ
তোমাৰ কলেজ খুলিছে তোমালোকৰ
অ সুধিল দে যি গৰম আজি পোৱা নাই হ যি গৰম মজি যোৱা নাই।
অহ
অ বহুত গৰম
আহ
উম বহুত গৰম
অইত গৰমৰ কাৰণে কি অ কলেজ যাব নালাগে নেকি?
হা
তটো আমি থৈ কলেজ যাবা কালিৰ পৰা
উম যাও যোৱা
হে
তুমি তেতিয়াৰ পৰা যাবা
যাম মানে খুলিলেই যাম কালিৰ পৰা খুলিব পাছত যাম জ'গ্ৰাফি প্ৰেক্টিকেল কৰিলা
জগ্ৰাফিৰ কৰা নাই এতিয়ালৈকে তুমি কৰিলা।
কৰিছো আধা খিনি কৰিছো।
এতিয়া আই পি এলৰ তৎকত তুমি হেৰি এৰি দিছা নেকি খোৱা বোৱা এৰি দিছা নেকি
নহয় খোৱা বোৱা এৰিলে তো মানুহ বাচিব নেকি।
সেনেকুৱাইটো লাগে যি আই পি এল খেলৰ বিষয়ে বহুত জানা ন
অ জানো মানে সৰুৰে পৰা চাও নহয় আবাৰ লগত সৰুৰে পৰা চাও। আব্বাই চাই আব্বাৰ পৰা চাই যে অ আব্বাৰ পৰাইতো মানে আশেপটো হ'লোও মই নানীহঁতৰ ঘৰত গ'লে নানাই চাই থাকে টিভিত
উ মান সকলোৱেই ন
অ পাছত লাহে-লাহে বুজিলো খেল মানে কেনেকুৱা হয়। ছিক্স মাৰে ফৰ মাৰে এইবিলাক জানিলো এতিয়াতো নিচা বহ বহি গ'ল মানে
উম ঘৰত ফুগলে ভাল ন?
অ ভাল তোমাৰ।
বান
উম
মই এৰি স্কুল কেতিয়াৰ পৰা খুলিব
খুলিব কালিৰ পৰা খুলিব কালি
যাবা
কালি যাব লাগিব বহুত দিনৰ মূৰত খুলিছে গৈ কেনে চাম লৰা ছোৱালী আহিলে পাছত কালি পৰহিও যাম নাহিলে নাযাওঁ আৰু
কি কি লৈছা চাবজেক্ট
চাবজেক্ লৈছিলো হেৰি জগ্ৰাফি, ৰিটেইল, আছামিচ, ইংলিছটো কম্পালচৰি পাছত হিষ্ট্ৰি আৰু এটা ইকনমিক্স
উম তোমাৰ চাবজেক্ট কোনটো?
হে
প্ৰিয় ছাবজেক্ট কোনটো?
অ প্ৰিয় চাবজেক্ট?
অ
প্ৰিয়ম বুলি ক'লে মানে আছামিছে ভাল লাগে।
আছামিজ ন
পঢ় কেনেও ভাল লাগে মা
মোৰো একামিশেই ভাল লাগে।
অ কাহিনী বিলাক যে ভাল থাকে মানুহৰ ৰিলেট তে
চাহ পানী খালালা
খৰ্ছো খাই কেনে এতিয়া আহি দলঙত বহিলো
অ খোৱা বোৱা ঠিক টাইমত খোৱা ন
অ খাও ঠিক-ঠিক টাইমতেই খাব লাগিব।
অলে সংস্ক
ইটো হৈছে
অ।
দুপৰীয়া সমত কি খাইছিলা।
পুডিং আৰু ভাত খাইছিলোঁ।
অ', কি দি।
মাছ মাছ আৰু ডালি বনাইছিলে।
মাছ পু পুখুৰীম-পুখুৰীত মাৰিছিলা, নেকি মা
অ', পুখুৰীত মাৰো।
কি মাছ।
হেৰি, তোমাৰ চান্দা আৰু পুঠি মাছ, সৰু-সুৰা মাছ
হেৰি, মাছ নোপোৱা। কি কয় ইটো বামী মাছ।
বামী, আজিকালি পানী পুৰা শুকালে পুৰা। এতিয়া অলপ পানী আছে। এ
পালে-পালে খবৰ পালে খবৰ দিবা।
উম। মাৰিব জানা নেকি। জানা মাৰিব।
নহয়, তুমি মাৰি কেনে পাছত কল কৰিবা। মই আহি লৈ যাম।
উম, হ'ব।
বা-বামী মাছ মোৰ ফেভৰেট হয়।
উম, পিছে কল কৰিম কালি।
অ।
উম। উ, প্ৰিয় মাছ ন বামী।
অ।
মোৰ হেৰি ফেভৰেট, এ বৰাইল যে।
হয়।
এইটো
কি কোৱা।
হেল্ল।
অ', কি কৈছা, শুনা নাই ভালদৰে।
তুমি, দুপৰীয়া কি দি খালা।
ময়, খাইছিলোঁ মাছ দি। মাছ মাৰিছিলোঁ পুখুৰীৰ পৰা ম‌ইয়ো।
অ। তোৰ ঘৰৰ
হে
নিজৰ ঘৰৰ
অ পুখুৰীটোৰ পৰা মাৰিছিলোঁ বৰশীৰে
কি কি মাছ পাইছিলা?
মাছ পাইছিলোঁ হেৰি কি কয়, এইটো ৰৌ মাছ পাইছিলো তিনিটা। এইবিলাকে আমা আমাৰ তাত আনি দিছোঁ মোক ভাজি কৰি দিছে, খাইছোঁ।
ভালেই হৈছে।
এইবাৰ মাছ খাবা? সময়মতে খোৱা বোৱা কৰা নে? সময়মতে কৰিব লাগে, স্বাস্থ্য ভাল থাকে।
উম
তেতিয়াহ'লে হ'ব।
কল কৰিবা মাজে মাজে।
অ হ'ব দিয়ক।